হেল্লো, শুনিছা।
অ শুনিছো।
অ কোৱা।
কি খবৰ।
এ আছোঁ আৰু তোমাৰ।
ভালেই আৰু দিয়া। কি কৰি আ, ভাত খালো তুমি।
খালো মই ভাত খালো, কম্পিউটাৰ ক্লাছ গলো।
কম্পিউটাৰ লৈছা নেকি।
অ কম্পিউটাৰ লৈছো, কম্পিউটাৰ মোৰ খতমেই হ'ল। তিনিমাহাৰ কৰ্চটো লৈছিলো বেচিকটো যে। তাৰত মোৰ। এ ডৰ মাহতে ক হৈয়ে গ'ল মোৰ।
হৈ গ'ল কমপ্লিট।
হৈ গ'ল, আগতে তপা চলাই জ্বলাই থাকে যে ত সেইকাৰণে সেইবোৰ হৈ গ'ল।
মইতো ওৱান ইয়াৰ লৈছিলো, এতিয়ালৈকে কমপ্লিতে হোৱা নাই।
এ তোমাৰতিয়া মানে, কি গৈ আছা নেকি।
গৈ আছো মানে, মোৰ এসপ্তাহত তিনিদিন হয়।
অ সেইটো কাৰণে।
তোমাৰ কি ৰেগুলাৰ নেকি?
অঁ মোৰ ৰেগুলাৰ। তোমাৰ ছেকেণ্ড চছেটাৰডে', ফ'ৰ্থ চছেটাৰডে আৰু গভাৰমেণ্ট হলিডেছত বন্ধ এন ছানডেত বন্ধ হয়।
আচ্ছা।
হেতুকাৰণে বাকী মাহঁতৰ খবৰ।
মাহঁতৰ ভালেই দিয়া, তোমাৰ মাহঁতৰ ভাল।
আছে মোৰ শুই আছে, আৰু কি কৰিবা।
আচ্ছা।
আজি কি ফিল্ম চল গৈ।
আজি এই চোপাচোপিখন যে, আহিছিলে আচামিছ।
অ মই গম পোৱা নাই হে, ‌এইটো কথা মই দেখিছো গম পোৱা নাই এইখন কি নাম? কি বস্তু ম মানে গমেই পোৱা নাই ভালকে।
তিনি জুলাইতে আহিছে, কি ধুনীয়া। তুমি চাবা বহুত ধুনীয়া হৈছে।
তিনি জুলাই নে জুন? সেইটোয়ে অলপ চাব লাগিব। এতিয়া আৰু বা মই। গমেই নাপায় এইবোৰ কিবা কিবি হয় কি নহয় একো আটা পাতাই নাপাওঁ আমাৰ
অ মই এইখন গম পোৱা নাছিলো ৰ এ লগৰ কেইজনী গ'ল যে সিহঁতে কওঁতেহে গম পাইছো বহুত ধুনীয়া হৈছে বোলে
লগৰ লগতে গৈছা ক্লাছ খতি কৰি পেলাই স্কুলৰ স এৰি পেলাই তুমি আজি ফিল্ম চাবলৈ গৈছা
আজি ক্লাছ নগলো আজি ক্লাছ নগলো ভালেই হ'ল স্কুলত এনেও মানে ক্লাছ হোৱাই নাই তেনেকে এক্সাম হৈ আছে যে
অ হয় বাৰু
ক'তো ফুৰিব জোৱা নাই নেকি এক্সাম শেষ গ'ল
সেইহ নাই যোৱা পইচা পাতি নাইও যাবলৈ ক'লে নো যাম এতিয়া
আচছা যাব লাগে কৰ'বাত
চাবো লাগিব সেইটো কাৰণে কামত লাগি আছো
অহ
যিমান কামত লাগিম সিমান পাম আৰু না
ইচ
বাকি তুমি যোৱা নাই কলোকে
গৰম বন্ধতহে যাম বন্ধ দিলে। এনেও আৰু আৰু আমাৰ ক্লাছ হ'বই পোন্ধৰ দিন তাৰ পাছতহে যাব পাৰিম।
অ অ পোন্ধৰ দিন ক'লৈ যাবা।
মামাহঁতৰ সতে গুৱাহাটী যাম চাগে। গুৱাহাটীত ফুৰিবলগীয়া আছে নহয়।
তো মাহতৰ ঘৰত গুৱাহাটীত নেকি অ মই। কমি নো মই আকৌ তাতেই বুলি ভাবি আছিলো। মোৰ যে কিবা হয় আৰু। উলটা পুল্টা চব মোৰ বস্তু উল্টা পুল্টাকেই যাব আৰু।
গুৱাহাটীত যাব লাগিব তোমাৰ অ তোমাৰতো ইয়াতে হয় মামাৰ ঘৰ।
পাহৰিয়ে গ'লো। ধেততেৰিকা এইটো কি ক তুমি কি কি চাবজেক্ট লৈছা।
মই আছামিছ, ইংলিছ, জিঅ'গ্ৰাফী, তাৰপিছত ৰিটেইলটেড, ছ'চিয়'ল'জি আৰু পলিটিকেল।
ৰিটেন টেক বা এইটো বেলেগ চাবজেক্ট আছে ফাচ তাইম শুনিছো দেই মই।
অঁ এইটো নতুনকে ওলাইছে মানে ফিফটি মাৰ্কচৰ প্ৰেক্টিকেল আৰু ফিফটি লিখিব লাগে।
উম কেনেকুৱা মানে বস্তুটো।
এইটো মানে চাইড বিজনেচ টাইপ আৰু।
উ মানে এনেই কি কি শিকাই মানে তই ইলেভেনৰ পৰাইতো আছে চাগে ন।
অ ইলেভেনৰ পৰাই আছিলে মানে ইলেভেন। আমাৰ কিতাপে নাছিলে সেইটো চাবজেক্ট আমি তেনেকৈ একজাম দিলো। মানে হেৰি চব। ধৰনয়। এইবোৰ তুমি ধৰা দোকান এখনত গৈছ। জাহে।
উম।
ভাল লাগে দু। দোকানবোৰত গৈ পেলাই। তুমি এটা নতুনকে বিজনেছ। তাত কৰিলে কাষ্টমাৰ লগত কেনেকে কথা পাতিব লাগে। কি কৰিব লাগে মানে। তাৰ ওপৰত ক'ব লাগে আৰু। পঢ়া সেইবোৰে পঢ়ায় তাতে।
ভালে হৈছে মানে এনেই কি হয় তোমাৰ কমাৰ্চ পোৱালি বোৰে বিজনেছ কৰিব পাৰে কিবা কৰিব পাৰে মানে হয় না। ত' তুমি এতিয়া আৰ্টছ। পাহৰি পেলাই মানে বিছ নলেজ পাই থাকে মানে ভালে হৈছে। এনে চাবজেক্ট এড কৰিছে উম উম পোৱালিবোৰৰ কাৰণে ভাল। ছাৰে সেইটো। লগোৱাৰ কাৰণে আৰু।
উম উম তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে?
মোৰ এইট্টি ছিক্স পইণ্ট এইট।
বা স্কুটি পাই গলা।
এই স্কুটি নাপাওঁ নহয়, মই চেণ্ট্ৰেল গভমেণ্টহে।
অ সেইটো মানে বেয়া হ'ল ন', এনেতো পাই গ'লা হয়। হয়
এনে পাই গ'লো হয় মোক কিনি দিম বুলি কৈছে মোক কৈছোঁ নাই নালাগে মোক স্কুটি মোক বাইক লাগিব।
বাইক ল'বা নেকি? কি ল'বা বুলেট? অ ভাল লাগিব এনেও ভাল লাগে ন ছোৱালী মানুহ বুলেটখন চলাই যে।
অ কৈছো হে এতিয়া আকৌ চলাবও পাৰিব লাগিব ন দিবও লাগিব ন সেই
সেইটো অ শিকি যাবা।
উ শিকিব লাগিব অ ফোনটোত, তোমাৰ লোৱা নাই আগৰ ফোনতোকে আছে নতুন ফোন এইকেইদিনতে ল'ম চাগে আৰু।
আচ্ছা। ইয়াতে নাহা?
যাম যাম মই তোমাৰ এ জুনৰ লাষ্টতে যাম কিবা এইদ
অ ইয়াতে আছে নহয় নামঘৰত পাতিছিলো।
অ নামঘৰতো সেয়াটো পাতিছেই তোমাৰ কি পুবেৰণ নে কিহৰ যে তাত তোমাৰ বোলে সম্বৰ্ধনা আছে বোলে তোমাৰ সেইটো কাৰণে মাতিছে।
আহিবা। ইয়াতে ভাওনা হব তাৰ পাছত
অ ভাওনা কি কি তাৰিখে ৰাখিলে? অ আইতা মাই দেখোন জিছ তিছ কৰি থাকে কেতিয়াবা এটা তাৰিখ হয় কেতিয়াবা
অ', তিনি আৰু চাৰি। তিনি-চাৰি-পাঁচ, তিনদিন নহয়। তিনি তাৰিখে নামঘৰত দিনত, কিবা নাম-গোৱা আছে চাৰি আৰু পাঁচ, ভাওনা মানে, এদিন হোৱা কথা আছিলে। এতিয়া দুদিন হ'ব, চাগে
এ, তিনিদিনে বুলিয়েই ধৰা, ভালে হৈছে।
তিনদিনে, অ', আহিলে লগ পাম। দিয়া।
থাকিমেই বাৰু। মই তাত এসপ্তাহমান থাকিমে। জুনৰ লাষ্টত যাম যে মই। সেই, ছয়-সাত তাৰিখমানেহে আহিম। তাৰ পাছতো, আকৌ তালৈ যোৱা। তাতেই থাকা হ'ব, আকৌ
অ', এতিয়া কি কৰিম বুলি ভাবিছা?
এতিয়া মই দৰঙত এডমিশ্যন লৈছোঁ নহয়
ল'লা দৰঙত?
অ', ল'লোঁ।
অ'।
সেয়াকে, ৰুম-চুম বিচাৰি আছোঁ। কি হয়, কি নহয়, ৰুমবোৰ
অ', ৰুমত থাকিবা।
উম, ৰোমত থাকিম। ঘৰৰ পৰা আহা-যোৱা কৰিলে, মানে পাৰোঁ কিন্তু মানে, ঘৰৰ পৰা আহা-যোৱা, কৰিলে, বৰ দিগদাৰ হয়। ক্লাছটো, মই যেতিয়া-তেতিয়া পৰি যাব, মোক সময়ৰ লগত নিমিলিব। আৰু কিবা-কিবি লৈছোঁ মই, সেইবোৰৰো মই ক্লাছ কৰিব লাগিব। আকৌ, আইতামাই আকৌ নুশুলে, আকৌ এনে হাল্লা-গুল্লা, ম যে সেইটো কাৰণে, আকৌ তোমাৰ, মই, আকৌ বেলেগকে পঢ়িবও লাগিব, তাত, নিজৰ ৰুম বুলিওতো নাই নহয়।
অ', মানে পি -জি ল'বা নে, ৰুম ল'বা?
থৈছোঁ বাৰু। পি -জিবোৰো বৰ দাম নহয়, আজিকালি ছয়-সাত হাজাৰৰ তলত নাযায়,
নাপায়। অ', ভালটো, এটাতো ভাল, টাই ল'ব লাগিব। ল'লে ন?
উম, মানে পাইছোঁ, দৰঙৰ, ফ্ৰণ্ট গেটটোতে এটা পাইছোঁ। কিন্তু, এতিয়া জানো কি হয়। এতিয়া লগৰবোৰক সুধিছোঁ দে। লগৰ এজনীয়ে আজি এডমিশ্যন লৈছে। তাৰ পিছত, তাইক, মানেসুধিছোঁ, তাই ঘৰ গৈ পেলাই ক'ব আৰু, তাই ঘৰ চাগে আহি পোৱাহিয়েই নাই, চাগে, ত', তাই কৈছে কি, মোক সুধি পেলাই ক, কম যদি তাই হয়, তেতিয়া তোমাৰ ছয় হাজাৰমানৰ তোমাৰ ৰুম লৈ ল'ব পাৰা। তিনি-তিনি হাজাৰকে দি দিলেই হ'ল। আৰু, বাকীনো খোৱা-বোৱা খৰচা কিমান আৰু,
অ', একেলগে থাকিলে ভাল, আৰু কম খৰচতে হৈ যায়।
উম, সেইটো কাৰণে, এনেই অকলে থাকিলে বৰ দিগদাৰ,
বহুত ভাল আৰু থাকিবলৈ-কৰিবলৈ,
উম, 'আকৌ তোমাৰ পি- জিটো অ', মানে, ছিংগল, অকলে এইটো পি -জিটো ল'লে, তোমাৰ কি হয়, সেইটোৰ বোলে আঠ -হাজাৰ হৈ গৈ, সেইবুলি, এইবাৰহে কমাইছে বোলে।
অকলে ল'লে, আঠ- হাজাৰ?
অ', মই, মই যে, অকলে লোৱাকে, আঠ হাজাৰ। সেইটো পিছতে, মই, মই, ধৰক এটা -এটা ধৰক, এনেকুৱা ডাঙৰ ঘৰ এটাকে লৈ ল'ব,
ৰুম ল'লে কম হ'ব নেকি? তেনে,
সেইটোৱে ভাবিছোঁ এতিয়া যদি আমি যদি ছহেজাৰ যদি ৰুম এটা লোৱা হয় ছহেজাৰৰ ৰুম মানে কিমান, তোমাৰ দুটা ৰুম থাকিলে, পাক ঘৰটো থাকিলে, লেট্ৰিন -বাথৰুমটো ভিতৰ, ঘৰত থকা যিহেতু ছোৱালী মানুহ থাকিলে লেট্ৰি, লেট্ৰিন -বাথৰুমটো ভিতৰত হলে ভাল হয় না', আৰু চাফা হ'লে তেনেকে, তাকে আৰু তাৰ পিছত চাফা কৰিব লাগিব, সেইখিনি চাফা কৰি ল'ব পাৰে, তাৰপিছত থাকিলে ছয়হাজাৰ হৈ গ'ল ত', তিনি হাজাৰ- -তিনি হাজাৰ আমি দিলো দুজনীয়ে দিলো, তাৰপিছত আমাৰ কিনো খৰ, খোৱা-বোৱাতো কি দুহেজাৰ দুইজনীয়ে দুহেজাৰ -দুহেজাৰকে গোটেই মাহটো খাই দিলো, হৈ গ'ল আমি ছয়হেজাৰ পিজিত দিয়াতকে আৰামচে সেইখিনি পইচা দি আৰামচে চলি পেলাই থাকিও যাব চাগে।
অ', এই এনেকে ৰুম লৈ থকাই ভাল, পিজিত যদি বেছি দাম কয়।
অ ', এতিয়া চাই নাই এয়া উপায়ো নাই এতিয়া লগৰ ওলাবলে কালি মোৰ একদম মাথা- -চাথা বেয়া হৈ গৈছে, কোনটো চিট পোৱা নাই এতিয়া মই কেনেকে কি কৰিম কেনেকে ৰুম মিলাম এইফালে চিট পোৱাতো- নোপোৱাতো বেলেগে কথা বেলেগ,
লিষ্ট ওলালে নেকি? মেৰিত লিষ্ট ওলালে?
কেতিয়া -বাই ওলালেটো।
মই, হেৰি গমেই নাপাওঁ মই মানে হেৰি ফাৰ্ষ্ট ইয়াৰ -ছেকেণ্ড ইয়েৰ মানে যোনে-যোনে ধৰা তাত ল'ব পাৰে ধৰা মেট্ৰিক পাছ কৰি সেইখন ওলাইছে বুলি ভাবি আছো এতিয়ালৈকে।
এ', নাই মেৰিট লিষ্ট ওলালে, স্পট চলি আছে স্পট কালি খতম হ'ব।
অহ্
সেয়া মই কালি মানে, একদম মানে, মাথা চাথা মোৰ বেয়া হৈ গৈছিলে, চিট পাম নে নে মানে চিট নহয় চৰি এইটো। কি কয়, অ মই ৰুম বোৰ পাওঁ ন ৰুম বোৰ তোমাৰ নোহোৱাই হৈ গৈচে, মানুহবোৰে জোনে জোনে ভাল ভাল পাইছে লৈ লয় না আগতেই।
অ ভাল ভাল ৰুম লৈ লয়।
কাৰণে মই মাথা চাথা বেয়া হৈ গৈছে কি কৰো? কি নকৰো?
ঘৰৰ পৰা কি কৈছে?
ঘৰৰ পৰা এ যে মোক এইটো ৰুম বা।
অ তেনে ঘৰৰ পৰা তে থাকে, মানে তোমাৰ লগৰ কোনোৱে পোৱা নাই নে? অকল তুমিয়ে পাইছা তাতে চিট?
মানে এতিয়া পাইছে, এজনীয়ে পাইছে। তুমাৰ তাই বোলে চিং। গল ৰুম লৈ থাকিব। থাকক ভাল নালাগে না তেনেকে তোমাৰ মানে মানুহক উপযাচি কৈ থাকিবলে। তাৰপিছত আ বাক। কি দুজনীয়ে পাইছে, সিহঁতৰ ঠিক নাই কি কৰে? বেলেগত চিট পাইছে যদিও গম নাপাওঁ। বেলেগত পাই যাব পাৰে আকৌ। তাৰ পিছত এজনীয়ে আজি পাইছে, তাইৰ লগতে যি হয় হব আৰু। আৰু এজনীয়ে পাইছে তাই মানে ইমান ভাল নহয় তাই মানে। এ এটা কথাত। তাত লগায় ইটো কথা তামানে কথা মানে লগোৱা যোজোৱা কৰি থাকে ভাল নালাগে।
তেনেকা হলে ভাল নালাগে ন মানে যিটো ক'ব লগা। ফেচটো ফেচ ফ্ৰনটা ফ্ৰনটি কৈ দিব লাগে
সেইটোৱেটো তেনেকে তাই লগোৱা যুজোৱা কৰে জানো। তাই সৰুপাই পোৱা চিনি পাওঁ, সেইটো কাৰণে তাইৰ লগত থাকিব বিচৰা নাই।
অ মানে হেৰি এতিয়া যে তুমি যে চাইন্সত যে, মানে এতিয়াতো মেজৰ ল'ব পাৰি ন চাইন্সত লৈ?
অ মই ক'ত চাইন্সত লৈ, হেই মই আৰ্টছত হে।
অ তুমি আৰ্টছত নেকি? অ চাইন্সত বুলি ভাবি আছো।
হে তুমি কিয় মোক ইমান চোকা বুলি, মই চাইন্স। মোৰ পৰা নহব, মই চাইন্স বেয়াও।
অ তোমাৰ কি কি চাবজেকট আছিলে?
মোৰ তোমাৰ পলিটিকেল চাইন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী তাৰপিছত ফিজিকেল এডুকেশ্যন, ইংলিছ আৰু চাইকল'জী।
পলিটিকেলটো ইজি আহে নে?
পলিটিকেল পঢ়াৰ ওপৰতে কথা মানে, মাজে সময়ে এটা দুটা চেপ্তাৰ তোমাৰ অলপ থাকিব, বাকী খিনি চেপ্তাৰ তোমাৰ ঠিকে আছে আৰু জিঅগ্ৰাফিটো বহুত মানে আছে ইজি আছে। পঢ়িলে আৰামচে তাৰপা হে টান থাকে।
জিঅ'গ্ৰফীটো বাৰু মই ইজিয়ে পাওঁ। পলিটিকেলটো যে মই বহুত টান পাওঁ চোন, কিয় নাজানো।
এই পলিটিকেলৰ ফাৰ্ষ্টত তেনেকৈ লাগিব, লাষ্টলে তোমাৰ ই এ হয় ভাল হে পঢ়ি থাকিব লাগিব উপায় নাই, পঢ়ি থাকিলেহে পাৰিবাগৈ আৰু।
অ মই ভাবিছিলো পলিটিকেলটো মানে ফৰ্থ চাব বনাই দিব। এইবাৰ আকৌ নাই ফৰ্ চাবেক্ট উঠি গ'ল।
উঠিগল নেকি।
অ এইবাৰ ছটা ছাবজেক্ট কৰি দিছো মানে মেট্ৰিকৰ নিচি কৰি দিলে ছটাতে পাছ কৰিব লাগিব।
হয় গমেই পোৱা নাই সেইটো কথা মই।
হয় মেট্ৰিকতো ফাষ্টতে আমাৰ তাতে মানে এইবোৰ হয় তাৰপিছত এইবাৰ ক' আমাৰতে।
উম গম পোৱা নাই এনেকুৱা হল ব দেই মই। মই এতিয়া তুমি কতে হি পাইছো হা।
ওলাইছে মানে হেৰি পাছ কৰিবই লাগিব গোটেই কেইটাতে।
উম উম উম জানো কি হয়! ঠিক আছে দিয়া।
অ ঠিক আছে দিয়া।।
অ তুমিয়ে কাটি দিয়াচোন মোৰ মানে ফোনটো অফ হৈ গ'ল।
অ ঠিক আছে, ঠিক আছে।